কি কৰি আছা?
অ', এনেই আছোঁ। তুমি?
এনে আছিলো ৰবা, খবৰ ভাল তোমাৰ
উম ভাল। তোমাৰ ভালনে?
অ', ভালে দিয়া। ভাত, পানী খা মানে, নাস্তা কৰিলানে?
অ', কৰিছোঁ। তুমি কৰিছা?
নাই খোৱা ৰবা তাই লৈকে। একেবাৰে ভাত।
অ', অ', বাকী হোষ্টেলত থাকি কেনেকুৱা লাগিছে
উম ঠিকেই লাগিছে আৰু, মই মানে আজি ঘৰলৈ আহিছো আৰু
বাকী, ঘৰত সকলো ভালনে
অ', ভালে, তোমাৰ ভালে
উম, মোৰ মোৰ ঠিকেই ভালে
ব্যস্ত আছা নেকি তুমি?
নাই, নাই, মই এনেই আজৰি বহি আছো।
হয়, আজি মানে তোমাৰ লগত মানে পৰিয়ালৰ মানে কিছু গুৰুত্বৰ কথা কব কাৰণে, এনে আলোচনা কৰিব কাৰণে তোমাক মানে এনে কৰিছিলো আৰু ফোন কৰিছিলো।
অ', কোৱা মই আছো, এনে কোৱা
এতিয়া চাবা হা, ধৰা এতিয়া তুমি তুমি আৰু মইে হোস্তেলত থাকো হয়নে
উম, হয়
মূৰত মানে, ধৰা তোমাৰ মাহত বা দুই তিনি মাহৰ পিছত আমি ঘৰলৈ আহো, বা আৰু আমাৰ দৰে বহুত টো এনেকুৱা ল'ৰা ছোৱালী আছে, যে তেওঁলোকে মানে পঢ়িবৰ কাৰণে, বা কিবা কামৰ কাৰণে মানে বাহিৰত থাকিব লগা হয় পৰিয়ালৰ পৰিয়াল এৰিখিনি ভাবা কিমান কিমান বেয়া লাগে তেওঁলোকক বা, মা দেউতাকিলাকক কিমান বেয়া লাগে হয় নে নহয় কোৱাচোন তুমি
উম ঠিকেই কৈ কথা কৈছা, আচলতে পৰিয়ালটোৱে আমাৰ এখন সুৰক্ষিত আশ্ৰয়। আৰু যেতিয়া আমাৰ বিভিন্ন ধৰণৰ বিপদ হয় বা আমি কিবা সমস্যাত কৰু কেৱল আমাৰ পৰিয়ালৰ মানুহখিনিহে আমাৰ কাষত থাকে, বা মা দেউতাইহে আমাৰ লগত থাকি আমাক সাহস দিব পাৰে
হয় একদম ঠিকে কৈছা তুমি, বা চাবা যে তুমি মা দেউতা বা কক আইতাত ভনীৰ মানে এই বিলাক মানে বান্ধোনতোয়ে আমাৰ জীৱনৰ আধাৰ হয় ন। তোমাৰ চাবা টকা টকা পইচা আমি হেৰুৱাৰ পিছতো আমি পুনৰ ঘূৰাই পাম, কিন্তু যেতিয়া আমি পৰিয়ালকে হেৰাও আমাৰ জীৱনটো শুন্য হৈ পৰে ন কাৰণ, আমাৰ আমাৰ সম্পদ ডাঙৰ সম্পদ হয়
অ', আৰু বেমাৰ আজাৰ হলে মা দেউতাই যেনেকৈ আমাৰ প্ৰতিপালন কৰে, তেনেকৈ আনেনো ক'ত কৰিব কেৱল মা দেউতাই আমাৰ বাবে সকলো দিয়াচোন।
অ একদম ঠিকেই কৈছা তুমি আৰু এতিয়া চাবা তোমাক আমাক খুজ আমাক চাবা মায়ে আমাক পঢ়াব শিকাইছে সৰুৰ পৰা পঢ়া তোমাৰ দেউতাই আমাৰ হাতত ধৰি কিনে খোজ কাঢ়িব শিকাইছে। ককা আইতা বিলাক শুনি কিনে আমি মানে নীতি নিয়মৰ শিক্ষা বিলাক আমি আমি আজি পাইছো হয়নে নহয় কোৱা চোন তুমি।
অ ঠিকে কৈছা।
মা দেউতা মৰমৰ দৰে একো হ'ব নোৱাৰে তেওঁলোকে আমাক যেনেদৰে আদৰ যত্ন লয়। তেনেকুৱা আমি বেলেগ ক'তো নাপাওঁ কেৱল মা দেউতাৰ মৰমতে পোৱা যায়।
হয় তুমি ঠিকে কৈছা এ চাবা আমাৰ সকলোবোৰ বিলাক মানুহকে বিপদত মানে আমাক বি বিপদৰ সময়ত আমাক নাথাকে বা গুচি যায় কিন্তু একমাত্ৰ পৰিয়ালে আছে যোনে আমাক মানে অ বিপদৰ সময়তো আমাৰ লগত থাকে বা কেতিয়াও মানে সদায় আমাৰ লগতে থাকে আমাৰ কেতিয়াও এৰি নাযায় একমাত্ৰ পৰিয়ালে হয় আৰু
অ ঠিকে কৈছা সেয়াইতো পৰিয়াল মানে সকলো কোনো কাষত নাথাকিলেও কেৱল পৰিয়ালে তোমাৰ কাষত থিয় দিয়ে আৰু সেইটোৱে আচল পৰিয়ালৰ গুৰুত্ব মানে পৰিয়ালে আমাক প্ৰথম শিক্ষা দিয়ে মিছা কথা ক'ব ক'বলৈ উম মানা কৰে তাৰপিছত সদায় সঁচা ক'বলৈ কয় তাৰপিছত সৰুক সন্মান কৰিবলৈ কয় সৰু বা ডাঙৰক সন্মান কৰিবলৈ কয় তাৰপিছত সকলো বস্তুৰ ক্ষেত্ৰতে আমাক নীতি জ্ঞান পৰিয়ালে শিকায় আৰু আমি সকলো বস্তু ত' আমি মা দেউতা আমাৰ পৰিয়ালটোৰ পৰাই শিকো দিয়াচোন
হয় তুমি চাবা আমাৰ মানে আমাৰ ধৰা আমাৰ বেমাৰ হ'লে মায়ে আমাৰ লগত ৰাতিতো থাকে কিবা দেউতাই আমাক ভৰি মালিছ কৰি দিয়ে মানে বহুতো আৰু মানে পৰিয়াল থাকিলে মানে একদম ভাল লাগে আৰু পৰিয়ালৰ লগত থাকি কিনে
উশি
তাৰপিছত চাবা বিহু আহিলে বিহু আহিলে বা পূজা আহিলে চবে একেলগে পূজা ফুৰিবলৈ যাবা বিহুত একেলগে চবে মানে পিঠা লাডু বনাই কিনে খায় মানে বহুত আনন্দ লাগে আৰু
তাকে বন্ধুৱেটো এদিনহে লগ দিব কিন্তু আ আৰু আত্মীয়ে দুদিন সুধিব যে কি হৈছে কিন্তু পৰিয়ালে আমাৰ গোটেই জীৱন আমাৰ লগত থাকে আমাৰ লগ কেতিয়াও নেৰে আৰু টকা পইচা চাকৰি নাম জখ এইবোৰ হেৰালে আকৌ পাব পাৰি হেৰাই পেলাও সেইটো সেইটোৱে আমাৰ জীৱনটো শূন্য কৰি পেলাই
হয় একদম ধিৰে চাবা আমাৰ দিনটো কিমানটা মানে কাম থাকে বা দিনটো ইমান গালি শুনো আমি কি কৰোঁ কিন্তু ঘৰত অহাৰ পিছত আমাৰ মনটো বহুত শান্তি লাগি যায় বা মানে পৰিয়াল হঁতৰ লগত থাকি মানে বহি কিনে একেলগে অ ভাত খোৱা বা কথা পতা হাঁহি ধেমালি কৰা মানে মনটো একদম ভাল লাগে আৰু দিনটো যিমান এটা কাম মানে কালি শুনিছে দিনটো যিমানটা আৰু কাম আছে চব পা তাৰ মানে পৰিয়ালৰ লগত থাকি বহুত ভাল লাগে আনন্দ
উ ঠিকেই কৈছা আৰু উ সেইবোৰ সেইবোৰতো আছে লগতে কিন্তু এনে এনেকুৱা হয় যে মা দেউতাই নিজ নিজে নিজৰ সুখবোৰ ত্যাগ কৰি দিয়া আৰু আমাৰ বাবে ইমান কষ্ট কৰে নিজে ফটা চিঙা কাপোৰ পিন্ধিও আমাক ভাল ভাল কাপোৰ পিন্ধা আৰু নিজে নাখাই আমাক খুৱাই, সেইবোৰ আমি ঋণ কেতিয়াও যাব নোৱাৰো আৰু সেইবোৰ যিবোৰ, আমাৰ মা-দেউতাই আমাক দিছে সেইবোৰ আমি এ এইটো জনমত হয়তো, তেওঁলোকক কেতিয়াও দিব নোৱাৰিম।
হয় একদম ঠিক কৈছা। দেউতাই ইমান কষ্ট কৰি কিনে নিজে কাপোৰ নিকিনি কিনে, আমাৰ কাৰণে বা মানে মা-দেউতাই আমাৰ কথা বহুত শুনে বা নহয় তোমাৰ আমাক লাগে মানে সেইটো আনি দিয়ে। মানে সেইকাৰণে আমাৰ মানে আমাৰ সপোনটো কি আমাৰ মা দেউতাহঁতে যি সপোন দেখিছে, এইটো আমাৰ পূৰ্ণ কৰা আমাৰ সপোন হয়।
তাকে আৰু এটা কথা যে পৰিয়ালে আমাৰ সংস্কৃতিৰ ধাৰক। বিহুতে হওঁক বা পূজাতে হওঁক, আমি একেলগে পিঠা খোৱা আলহীৰ ঘৰত একেলগে আদৰ ফুৰিব যোৱা, এইবোৰ আমি অকল পৰিয়ালৰ পৰাই শিকো। মানে পৰিয়াল এখন একেলগে থাকিলেহে আমি শক্তিশালী হৈ থাকোঁ। যদি আমি পৰিয়ালখন আমাৰ পৰিয়াল নিজৰ পৰিয়ালৰ মাজতে যদি মানুহবোৰৰ মন বোৰ ভেদা ভেদ হয়, বা ভাঙি যায় তেতিয়া এতিয়া আমাক বাহিৰৰ ফালৰ পৰা মানুহে দুৰ্বৰ কৰিবলৈ সুযোগ পায়।
হয় একদম ঠিক কৈছা। চাবা আজিকালি এনেকুৱা হৈছে যে, মানে আজিকালি চাকৰিৰ বাবে বা পঢ়া শুনাৰ বাবে আমিতো বাহিৰতে যাব লাগে। প্ৰায় ভাগে মানে বাহিৰৰ চাকৰিৰ কাৰণে বাহিৰতে যায়। মানে যাৰ কাৰণে মানে মানুহে ঘৰ এৰি দূৰলৈ যাব লগা হয় আৰু যাৰ কাৰণে মানে একো বহুত হৈছে। তোমাৰ তাৰপিছত মানে, যৌথ পৰিয়াল বিলাক মানে ভাঙিয়ে গৈছে। আৰু চব আজিকালি মোবাইল মানে টিভি ফন বিলাকে মানে ল'ৰা ছোৱালী এনি টাইম খোৱাৰ কাৰণে মানে, পৰিয়ালক মানে, গুৰুত্ব দিব পাহৰি গৈছে আৰু ম'বাইল
কি কি কৰিছা সেইটোৱেই আচলতে আৰু উ ঘৰৰ মানুহৰ লগত, ঘৰৰ মানুহৰ যেতিয়া বিপদৰ সময়ত লগত থাকে, বা আমাৰ আমাৰ প্ৰত্যেকটো কথাতে আমাৰ লগত অ' থিয় দিয়ে। যিমানেই দুখ নহওঁক বা কষ্ট নহওঁক। তেতিয়া আমি আৰু বেছি সাহ শক্তিশালী হৈ উঠো যে, নোৱাৰা কাম এটাও আমাৰ সম্ভৱ হ'ব। তাৰ বাবে আমি মানে, কামটো নহ'লেও আমি হাৰি নাযাওঁ বা মনত কেতিয়াও এনেকুৱা নাহে যে, আমি নোৱাৰিম। পৰিয়াল এটা লগত থাকিলেহে আমি সকলো কাম সুন্দৰ ভাৱে কৰিব পাৰোঁ।
আৰু এতিয়া এতিয়া আজিকালি বহুত এনেকুৱা যে, আৰু মানে চবতকে দুখৰ কথা আৰু যে এনেকুৱা আজিকালি শুনা পাইছোঁ ন যে মানে, ল'ৰা ছোৱালী বিলাকে মানে মানে, অ' ল'ৰা- ছোৱালী বিলাকে মানে, বুঢ়া মা-মা-দেউতা সকলক মানে বৃদ্ধাশ্ৰম অলৈ পঠাই দিয়ে। কিয় এনেকুৱা কৰিব লাগে, যোন মাক যোনটো মা-দেউতাই আমাক সুৰুৰে পৰা ডাঙৰলৈকে খোজ কাঢ়িব শিকাইছে। পঢ়া শুনা কৰিবৰ কাৰণে কৰিছে। যি দিছে বা যিমান মানে, বিপদৰ সময়ত আমাৰ লগত আছিলে সেই মা দেউতাক তেওঁলোকে মানে বীৰ আশ্ৰমত পঠাই দিয়ে। সেইটো বহুত বেয়া কথা বাৰু বুত দুখ লগা কথা হয়।
উম্ ঠিকে কৈছা, আৰু আচলতে যেতিয়া মানুহবোৰ বুঢ়া হয়। তেতিয়া মানুহে এটা কথাই দুবাৰ তিনিবাৰকৈ সুধিব লয় আৰু কিছুমান ল'ৰা ছোৱালীয়ে মানে মানে সন্তানে তেনেক তেনেকুৱা হ'লে আহ মাক দেউতাকক গালি দিয়ে বা জোৰকৈ টানকৈ ক কথাকৈ ক হেৰি কৰি পেলাই। কিন্তু যেতিয়া এটা সন্তান সৰু হৈ থাকে। তেতিয়া সন্তানে মাকক কিমান প্ৰশ্ন সুধি ব্যতিব্ৰস্ত কৰি তোলে। কিন্তু তেতিয়া সেইখিনি সময়ত মাক দেউতাকে তেওঁ তেনেকৈ নকয়।
একদম ঠিক হৈছে আৰু চব দিনটো এইকাৰণে আমি মানে দিনটো দহ মিনিট হ'লেও আমাৰ আমি মা দেউতা সময় কটাব লাগিব তাৰপিছত তোমাৰ থকা আইতা বা মা দেউতা সকলৰ কথা মানিব লাগিব
অ ঠিকেই কৰিৈছা আচলতে মানুহে যেনেকৈ বেলেগক ব্য্ৱহাৰ কৰে তেনেকুৱা ব্য্ৱহাৰে তেওঁলোকে উত্তৰত প পায় সেইবাবে যদি আহ কোনো সন্তানে মাক দেউতাকক বৰ্তমান অৱস্থা বেয়া ব্যৱহাৰ কৰে বা তেওঁলোকৰ লগত অশালীন ভাৱে ব্য্ৱহাৰ কৰে তেতিয়া সেই ব্য্ৱহাৰটো পৰৱৰ্তী সময়ত তেওঁ তেওঁলোকেও তেওঁলোকৰ সন্তানৰ পৰা পাব পাৰে
একদম ঠিক হৈছে আৰু আমি চাবা এতিয়া আমি মা মা দেউতাহঁতৰ মানে হাতত মানে মানে কাম কৰ মানে কামটোত এবাৰ হলে মানে সহায় কৰি দিব লাগে যিমান বহুতো কাম থাকে ন ঘৰৰ মাৰ সেইটো সহায় কৰি দিব লাগে বা ভাইটি ভণ্টিত অল খং নহ কিনে মানে মৰমেৰে দি কথা পাা কি বলকে তাৰপিছত তোমাৰ চাবা বহুতেতো চাকৰি কৰে বা কাম কৰে বা স্ুল যায় তেওঁলোকে সময় নাপায় বাৰু অ কি কয় সময় কটাবলৈ কিন্তু দেওবাৰ সময় চবে একেলগে বহি কিনে সপ্তাহতো এবাৰ দেওবাৰতো পায় ন সেইটো সময়ত তেওঁলোকে একেলগে বহি কিনে বা মানে কৰ'বাত যাব লগা ফুৰিব লগা বা একেলগে ভাত ভোজন কৰা মানে এনেকুৱা মানে কৰি দিলে বহুত ভাল লাগে পুৰা আনন্দ লাগি যায় ৰং ধেমালি কৰা নাচ গান কৰা মানে পৰিয়ালৰ লগত সেই সপ্তাহটো মানে বহুত ভাল লাগে আৰু
হয় ঠিকে কৈছা আমি উ দিনটোত বেছি সময় নহলেও অকণমান সময় হলেও নিজৰ পৰিয়ালটোক সময় দিব লাগে পৰিয়ালৰ লগত আহ থাকিলেহে আমাক বেলেগে বাহিৰা মানুহে কেতিয়াও দুৰ্বল কৰিব নোৱাৰে আৰু যদি নিজৰ পৰিয়ালৰ মানুহ বাহিনীৰ মাজতে একতা নাথাকে তেতিয়া বাহিৰৰ মানুহে সুযোগ পায়
একদম ঠিক হৈছে আৰু পৰিবাৰ আহ মানে পৰিয়ালে হৈছে ভগৱানে দিয়া এজন জীয়াই মন্দিৰ ইয়াত মানে মৰম পূজা আৰু ত্যাগক ভোক দিয়া হয় মানে সেইকাৰণে আমি মানে পৰিয়ালৰ গুৰুত্বতটো বেছি থব লাগে কাৰণ আমাৰ পৰিয়ালে একমাত্ৰ দোনটো আমাক বিপদৰ সময়ত বা যিমান যিনক আমাৰ লগত থাকে আ দেউতা ভন্টি ককা আইতা এইবিলাকে আমাৰ লগত থাকে বাকী কোনো নাথাকে
তাকে সেই ঠিকে কৈছা আচলতে মনত ৰাখিবা যে ঘৰৰ মানুহে কলো আৰু ঘৰৰ মানুহো নিজৰ বাবে উম সদায় থিয় হৈ থাকে পৰিয়ালৰ বাহিৰে আৰু আন কোনো আমাৰ লগত কেতিয়াও নাথাকে সেয়েহে আমি নিজৰ পৰিয়ালটোক সদায় সুখী কৰি ৰখাৰ চেষ্টা কৰিব লাগে
হয় আজি মানে তোমাৰ লগত পৰিয়ালক গুৰুত্ব কৰি কিনে বহুত ভাল লাগিল আশা কৰো পিছলৈও আমি এনেকুৱা কথা কথাবিলাক আলোচনা কৰিব পাৰো
অ নিশ্চয় বাৰু হ'ব দিয়া আজিলৈ
অ দিয়া